হেল্ল'।
মোৰ মাতটো ভালদৰে গৈছেনে।
অ' আহিছে আহিছে।
কি কৰি আছিলা বা?
এই এইটো পথাৰলে গৈছিলোঁ পথাৰলে গৈ পেলাই অকমান দেতাৰ লগতে কোৰ মাৰিলোঁ। কোৰ মাৰি পেলাই ইমান ৰ'দ দিছে মানে মই পথাৰত থাকিব নোৱাৰিলো, সেইকাৰণে ঘৰলো গুচি আহিলো এতিয়া।
অ'অ' আমাৰ মই এই একেই এইটো কঠীয়া তুলি এতিয়া জাষ্ট আমাৰ মানে তোৰ দোবাটো পানীৰ কাৰণে ৰুৱই পৰা নাই এডৰা মানে এডখতে মানে এবিঘা মান দেই এটা ডৰা।
অ'।
তাপা সেইডৰাটোত অকমান লাগে আৰু কঠিয়া একাশী লাগে বুলি কৈছিলে মায়ে তাৰ পৰা কঠিয়া একাশী তুলি দি থৈ আহিছো আউ তাৰপিছত অ এতিয়া আজৰি আউ আউ মানে তোৰ বাকী কেইটা পানী আহিলেহে ৰুৱ পৰা হ'ব এনেই বোৱা এনেই বোকা দি তিয়া এনেই পইচাটোহে গ'ল আৰু সেইগেটাত। আকৌ মানে তোৰ আকৌ পানী আহিলে আকৌ এবাৰ বোৱাব লাগিবই মানে।
এতিয়া আমাৰ এতিয়া কি হৈছে মানে সেই মানুহ কিছুমানে নদীৰ কাষতো মাটিতে কঠীয়া পাইছিলে নহয়, এতিয়া নৈখন মানে কালি পানী বাঢ়ি পেলাই পুৰা ইমান পানী আহিলে পুৰা পলসবুকে মানে গোটেই যেনি তেনি বাগৰি গুচি গৈছে কিছুমানৰ কঠিয়া আধা - আধা পোট খাই গৈ আকৌ কিছুমানৰ মা কাষেদিয়ে নৈখনৰ এটা সোতদি গুচি গৈছে মানে পুৰা বালিও সোমাইছে পলসো ভালেই হৈছে বাৰু। ত' হেৰি হৈছে এই মানুহ বিলাকে মানে খেতি কৰিলে পলসটো পাই যাবতো।
উম,
সেইটো হৈছে আকৌ।
গম পাইছো আমাৰতো এইবাৰ কি হৈছে নাজানো আৰু আমাৰতো ইখন পথাৰতো আধি দিছিলো ন।
অ,
আধি দিয়া মানেটো এই আমাৰ চুক্তিটো এইটো আছিলে আৰু তোৰ মানে এইটো প্ৰথম প্ৰথম চাৰ কুকুৰাটো আমি বোৱাই দিম।
অ',
আৰু কঠীয়া পাওঁতে মানে ফিফটি পাৰ্চেণ্ট আমি দি দিছো আৰু আমাৰ ধানটোতো আমাৰ এই কঠীয়া গুটিটো। আমাৰেই তাৰপিছত আৰু আৰু লাষ্ট চুক্তিটো আছিলে যে এইটো ট্ৰেক্টৰে কঢ়িয়াওঁতে আধা দিম মৰণা মাৰোতে আধা দিম বুলি কৈ চুক্তিটো আছিলে।
অ',
তাৰ পিছত এই কি হ'ল মানে তোৰ মানে সেই আমি কৈছিলো আৰু সেই মানুহজনক মানুহ এনেও - এনেও বিচৰাত মানে কিছু প্ৰথমৰ কেইিতাপ মানে অকণমান বাম চাইডে ৰুব পাৰিছে বোকা হৈ গৈছে ধুনীয়াকে।
অ',
কিন্তু দ চাইডে মানে এতিয়া ধৰি লও আকৌ দল কেইটা ওলাই আহিছে।
উম,
তাৰ পিছ মানুহজনে এতিয়া ৰাতিপুৱা আহি কি কৈছে বোলে আও এ চা বোলে বোৱাই দে তহঁতি। কি কথা হ'ল তেতিয়া দেখোন আমি দেখোন নিজে মাটিতো নিজে মানে ধ নিজে খেতিটো কৰাই ভাল হ
অ, তো আৰু বাকী থাকিলে ৰুবলৈ আহে ৰুবলৈ যদি ৰোৱনী দুদিনমান লগাই থাকে।
অ, সেইটোৱে ন সেইটো আধি দিয়া অৰ্থটো কি থাকিলে বোলো তেতিয়া যদি আমি যদি কুতো আ এচাৰ যদি বোৱই দিবলগীয়া হয় আহ, মই থাকোতে কোৱা নাই মাক কৈ থৈ গৈছে মানে মই মায়ে - মায়ে তেনেকে ক'লে চাগেদিন তেনে মাই মোক কৈছো মোক মানে মিটাৰটো উঠিলেই আৰু।
অ',
কি কথা হ'ল বোলো তেনেকৈ আধি দিয়া আৰু আধি দিয়া আমিতো আগতে আগতে আধি কেনেকৈ কৰে তোৰ ধৰি ল অকল মাটিটোহে দি দিয়ে তাৰপা গোটেই ভাগ কৰে ন?
আৰু টোক
আ আজিকালি কিন্তু আধিত যেনোবা অকমান হেল কৰিবব লগা হয় আৰু এইটো কাৰণ হেৰি মানে ইান কয় সেইটো হয় আৰু সেইটো বুজি পাই এতিয়া আমিও যথেষ্ট হেল্প কৰিছোৱয়েই যিমান পাৰো হয় নাই। তহঁতৰ চাইডে আধিবোৰ কেনেকে লয়?
আমাৰ আধিবোৰ সেই তেনেকে আমাৰ এতিয়া নিজৰে আধি কৰিছো বাকী মই ইমানকে ভালকে মানে নাজানো। মোৰ' কাম খিনি কেনেকে কি লয় এতিয়া আমাৰ এতিয়া আধিটো হৈ আছে যদিও আমি দেউতাৰও বাইছে আকৌ সিহঁতেও বাই পেলাই দিছে। সেই হিচাপতেতো কৈ আছে মানে মিলাই মিলিকে চলিব লাগিব আৰু তেনেকে ন?
অ, সেইটোৱে বাৰু।
এতিয়া আমাৰ এনেকুৱা ডিমাণ্ড নাই যে, এইটোৱে কৰি দিব লাগিব এইটোৱে কিবা কিবি কৰি দিব লাগিব বুলি্। মোৰ ডিমান নাই বাৰু।
উম' এই মেইন প্ৰব্লেমটো হেৰি হৈছে মানেটো ধৰি লওঁ আজিকালি মানে চবেই মানে এই ফাইনেঞ্চিয়েল প্ৰব্লেমটো হৈছে যে-
অহ' অহ'।
তা তাত খেলটো হৈছে মানে এইটো ধৰি ল, আজিকালি দৰিদ্ৰতাই বহুত দেখা দিছে ন' মানুহবোৰ। -
হয়, হয়।
কাম চাম কৰিব লৈছে এতিয়া ধৰি লওঁ উপাৰ্জন বোৰ কমিছে।
সেইটোৱে মানুহৰ আটাইতকৈ ডাঙৰ যে এ- দৰিদ্ৰতাটোয়ে মেইন বস্তু গম পাইছনে নাই?
অহ'
ত' আজিকালি আমাৰ দৰিদ্ৰতাটো হৈছে স-সমাজৰ এটা ব্যাধি স্বৰূপ। মানে কি হৈছে আজিকালি মানে দৰিদ্ৰতা কবলত পৰি পেলাই মানুহখিনিক আগবাঢ়ি যাব পৰা নাই জীৱনত মানে আগবাঢ়ি যাব পৰা নাই। ত' এতিয়া দৰিদ্ৰতা এনেই কিহৰ কাৰণে তই এনে কি ভাব যেই? যে আমাৰ বৰ্তমান সমাজখনত যে ইমান খিনি যে দৰিদ্ৰতা হৈছে ত' দৰিদ্ৰতাৰ ফলেতো মানুহতো ধৰ জনসংখ্যা বৃদ্ধি অশিক্ষিত মানে মানুহখিনি শিক্ষা লাভ ন' কোৱা সেইটো জৰাতৰ যি নিবনুৱা সমস্যা হৈছে। তই কি মানে কেনেকুৱা কি কাৰণত বাৰু এই দৰিদ্ৰতা সমস্যাটো মানে মানুহক বেৰি পেলাইছে?
এইটোয়ে মানে তোৰ ধৰি লওঁ এতিয়া কেচটো কি হৈছে তোৰ মানে তোৰ ধৰি ল' এতিয়া মানে এটা ষ্টেটত অকল মানে তোৰ ষ্টেট। তোৰ চাকৰি কেইটাৰ ওপৰতে মানুহবোৰে নিৰ্ভৰ হৈ গৈছে, মানে কিছুমানে দেই মানে যোনবোৰ তেতিয়া ধৰি ল' নিবোৰ যোনবোৰ ডেকা আৰু সিহতি কিন্তু মানে কেচটো এইটো হৈছে যে, ষ্টেটতো সামান্য পৰিমানৰহে টো মানে চাকৰি আছে।
হয়।
তাৰ-তাৰ মানে তোৰ দুগুণ, তিনি গুণ মানে নিবনুৱাই আজিকালি হৈ হৈ গৈ আছে লাহে লাহে আৰু মান টোৰ যিমানেটো এতিয়া ধৰি ল' এতিয়াতো ধৰি ল' মানে তোৰ মানুহৰ জনসংখ্যাটোতো ৰখি নাথাকে নহ, এইটো বাঢ়ি বাঢ়ি গৈহে থাকিব।
সেইটোৱে-এইটোৱে এতিয়াতো জনসংখ্যা বৃদ্ধিৰ ফলতে আমাৰ দৰিদ্ৰতা বৃদ্ধি হৈছে বুলি কব পাৰি। তই এইটো কথাটো চা, আজিকালি মানুহে তোৰ এ শিক্ষাতোয়ে আজিকালি আক বৰ্তমান যুগত মানে শিক্ষাটো আটাইতকৈ ডাঙৰ কথা খানাই সেই মানুহৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে বা সিহঁতে এটা ভাল কামত কেতিয়াও যোগদান কৰিব নোৱাৰে কিন্তু আজিকালি আমি দেখিবলৈ পাওঁ যে আমাৰ দম্পতি সকলে কেৱল এটা বা দুটা সন্তান জন্ম দিয়াৰ পৰিৱৰ্তে সিহঁতৰ মানে চাৰি পাঁচটা এতিয়াতো লাহে লাহে কমিছে, হ'লেওঁ আগৰ সময়ত- ত' পাঁচশটা বা এঘাৰটালৈকে সিহঁতক, সন্তান ল'ৰা সন্তানে হওঁক বা ছোৱালী সন্তানে থাকে কিন্তু সিহঁতে সেই সন্তান যে জন্ম দিলে, সেই সন্তান জন্ম দি কিন্তু সিহঁতে সেই সন্তান সমূহক লালন পালন বা, উচ্চ শিক্ষা দিবলৈ সিহঁতৰ অসমৰ্থ হয়, বা যিখিনি সাধাৰণ শিক্ষা সেই সাধাৰণ শিক্ষ, শিক্ষা কিন্তু মানে সিহঁতক দিব নোৱাৰে, সেইটো ফলত কি হৈছে আমাৰ নিবনুৱা সমস্যা আহিছে। আৰু যেতিয়া মানুহে এটা ভাল কাম নাপায়, ভাল কাম যেতিয়া কৰিব নোৱাৰে ন' তেতিয়াতো মানুহৰ আৰ্থিক যি অৱস্থা মানে আৰ্থিক অৱস্থা হব, আৰ্থিক অৱস্থা হ'লে সিহঁতৰো দৰিদ্ৰতা আহি পৰিব, আৰু তেনেকুৱা কথা কাৰণে মানে এয়া জনসংখ্যা বৃদ্ধিটো মানে দৰিদ্ৰতা আৰু এটা মানে মূল কাৰণ হিচাপে ক'ব পাৰি নে কি?
অ', সেইটোয়ে মানেতো। আজিকালি মানে মেইন প্ৰব্লেমটো কি হৈ গৈছে গম পোৱা নোপোৱা! টো এতিয়া টো মানে এই চাকৰি, চাকৰি যোনটো মানে টো এতিয়া চাকৰি চাকৰি সংখ্যাটো বঢ়াব পৰা নাই মানে আৰু মানে এনেকুৱা হৈছে মানে মানুহবোৰে অকল চা
এনেকুৱা এটা, আমাৰ এতিয়া ধৰি ল' ইণ্ডাষ্ট্ৰীবোৰ বহুৱোৱা নাই নাই, যাত এতিয়া ধৰি ল' এনেকুৱা আই টি কোম্পানী কিবা কিবি আমাৰ যদি ইয়াত যদি আহি যায়, তেতিয়াটো চা কৰিব কথাই নাথাকে ন' মানুহে এনেকে তোৰ নিবনুৱা সমস্যা নিজে, নিজে কমি যাব। কিন্তু মানে আমাৰ এইবোৰ একো ব্যৱস্থা চৱস্থা
তাকে এই যিটো দৰিদ্ৰতা সমস্যাটো
চাকৰিৰ ওপৰত ভিত্তি কৰিয়ে কিন্তু কথাটো মানে ত' বহলা, বহলাব নোৱাৰিবি। মানে কথাটো কি হ'ল শুনিবি দেই! আমাৰ দৰিদ্ৰতাটো হোৱাৰ বহুতো কাৰণ আছে। এতিয়া এ, কিছুমান মানুহেতো ধৰ খেতি কৰিব নাজানে। সেই খেতি যি-যিখিখিনি এনেকুৱা কিছুমান মানুহ আছে যিখিনি মানুহে চাক কৰি নথকাৰ পিছতো কিন্তু সিহঁতে খেতি বাতি কৰি পেলাই, কিন্তু সিহঁতৰ ধুনীয়াকৈ নিজৰ আৰ্থিক অৱস্থাটো সবল কৰি তোলে। যেতিয়া আমাৰ গাঁৱতে এজন মানুহ আছে মানু মানে মানুহজনৰ পুতেক এটা আছে, পুতেকটো মানে ইমান এ, মানসিকভাৱে সুস্থ নহয় হা! সেই মানুহজনেটো নিজৰ ভৰিত নিজেই খুটি খাব লাগিব, কাৰণ সিটো নিজৰ ল'ৰাটো- ত' ভৰসাত থাকিব নোৱাৰে যে ল'ৰাটোৱে কিবা এটা কৰি পেলাই খুৱাব। সেই মানুহজনে কি কৰিছে, মানে খুব তেখেতৰ মাটি ঢেৰ আছে। মাটি ঢেৰ আছে, তেখেতে মাটিত খেতি কৰে। খেতি কৰি পেলাই মানে ধানবোৰ কেৱল বেচিবৰ বাবে খেতি কৰে তাৰ সিহঁতৰ মানুহ হৈছে তিনটা। এ, বৰ্তাজন ববৌ গৰাকী আৰু দাদাজন। সেই তিনিটা মানুহে খাবলে মানে তো গোটেই বছৰৰতো মানে সিহঁতৰ তো মোটামুটি কিমান! আ' আ' পঁচিশ ছাব্বিশ বিঘা মান চাগে আছে আৰু। সিহঁতৰ নিজৰ ধান গতিকে সেইখিনি ধানটো সিহতো দৰ কাৰ নহয় ন' সেইকাৰণে সি বেছি দিয়ে। তাৰ উপৰিও সি এনেকুৱা কাম কৰে, যেতিয়া ধানতটো মানুহে হ'ব তেতিয়া কিছুমান এছাম মানে এনেকুৱা এটা মানুহ আছে ন যিখিনিয়ে ধৰ ধানটো কাৰ পিছতে এ, ধান খিনি বেছি দিব বিচাৰে। কিন্তু সেই যে সেইকণ সময়ত মানে দামটো বহুত কমি থাকে।
অ'।
সেই তেতিয়া ধানটো সি কম দামত সি বেছে। বেচি পেলাই সি নিজে মানে তোক গুদাম বনাই থৈছে, মানে মানুহটো তই কাৰ্য কাৰখানা দেখিলে তই আচৰিত হ'বি। পুৰা গুদাম বনাই থৈছে। গুদামত মানে পুৰা এয়াৰ টাইট কৰি থৈছে, যাতে তাত যদিহে তাৰমানে নিগুনি এটাও সোমাব নোৱাৰা মানে। আৰু তাত তই থোৱা ধোৱা ফচল বেয়া হোৱা কোনো কোনো কথাই নাই, গতিকে সি পিছফালে দীঘলকৈ বনাই থৈছে, বনাই পেলাই সি তাতে পুৰা ধানটো ষ্টক মানে পুৰা সোমোৱাই দিয়ে তোৰ মোটামুটি ধান সি কিনি পেলাই, চাৰিমাহ মান সি তাতে সোমোৱাই দিয়ে।
হম।
ভাল হৈ থাকক। তাৰপা চাৰিমাহৰ পিছত সি কি কয় লাহে লাহে ধানটো বিকিবলৈ আৰম্ভ কৰে আৰু যিক মানে মানুহবোৰাক কিছুমানবোৰক আমাৰ টাউনতো মানুহকে খেতি নকৰে ন' সিহঁতেতো ধানে এ, চাউল কিনি খাই, সি মানে কি চাউলটো মানে উলিয়াই নিদিয়ে সি ধানটো কেৱল বিকে বেলেগ মানুহে নি পেলাই চাউলটো পলিচ কৰি পেলাই মানে একদম উন্নত মানৰ চা-চাউল বুলি বেচি দিয়ে টোক পলিচ কৰিব পাৰি নহয় আজিকালি, কালাৰ চালাৰ দি পেলাই কিবা কিবি কৰিব পাৰি সেই তেনেকুৱা কৰি পেলাই মানে সি সে টো ব্যয়ৱসায় কৰি আছে গতিকে মানে দৰিদ্ৰতাটো কেৱল চাকৰিৰ ওপৰত খেতি কৰি পেলাই যে দৰিদ্ৰতা মানুহৰ আহি পৰিছে সেই কথাটো ক'ব নোৱাৰ মানে। মানুহৰ শিক্ষাটো মেইন, সিহঁতক মাক দেউতাকে তাক খেতিৰ বিষয়ে ভাল জ্ঞান দিছিলে বা এনেকুৱা ব্যৱসায়িক ভাল জ্ঞান দিছিলে কাৰণেতো সি আজি ভালদৰে ছাকচে হ'ব পাৰিছে।
অ' গম পাইছোঁ নহয় এতিয়া মানে প্ৰব্লেমটো কি হৈছে গম পাওঁ নাই? অ' এতিয়া যোনবোৰ মানে দুখীয়া খেতিয়ক সিহঁতৰ মানে খেতি কৰিবলৈ, এতিয়াতো ধৰি লও চৰকাৰেতো বস্তুবোৰৰ দাম বঢ়াই আছে
আছে আছে।
সেইটো কাৰণে সিহঁতৰ মানে টো, খেতি কৰিবলে মানে তোৰ সেই ফাইনেনচিয়েল এইটোৱে ষ্টেবুল নহয় মানে গম পাইছ নাই। অ', অ', অ' আৰ্ট আৰ্থিক মানে সিহঁতি আৰ্থিকভাৱে সক্ষম নহয় যে মানে এই এই দাম বঢ়াই হেৰিটো সিহঁতি মানে ভালদৰে খেতিটো কৰিব পাৰিব, এতিয়া আমি যোন ঘৰ মানুহক আধি দিছোঁ
অ'।
হে গ মানে কনডি এনেকে তোৰ কাম কৰিবলৈ যাই, ডেইলি পাঁচশ ছশ তেনেকে পায় আৰু।
অ', অ'।
অকল দিন হাজ, দিন হাজিৰাটোৰ ওপৰতে সিহঁতৰ গোটেই ঘৰখন চলি আছে। এতিয়া মানে সিহঁতি অকল যে খেতিটো কৰিব সেইটো নহয় ন' সিহঁৰ ঘৰ সিটো ঘৰখনো চলাব লাগিব। ঘৰটো ধৰি লওক পৰিয়াল আছে তাৰ, পৰিয়ালো পুখ পাতিব লাগিব। মেইন কেছটো কি হৈছে তো
এটা মানুহে, এটা মানুহে হাজিৰা কৰি পেলাই এখন ঘৰ কেতিয়াও চলাব নোৱাৰে কাৰণ আজিকালি বস্তুবিলাকৰ দাম ইমান বাঢ়ি গৈছে। আকৌ এ, ঘৰত যদি তোৰ চাৰিটা পাঁচটা যদি মানুহ থাকে তেতিয়া এটা মানুহে হাজিৰা কৰি পেলাই সেই টকাৰে কিন্তু কেনেকে মানুহটোক খুৱাব গতিকে আমাৰ যদি প্ৰত্যেক প্ৰত্যেক মানে এতিয়া জনসংখ্যা যদি কমাই মানুহবুকে মানুহবোকে যদি দম্পত্তি বোকে যদি সন্তান যদি এটাতে যদি সিহঁতে যদি সীমাবদ্ধ থাকে আৰু সেই সন্তানটোক যদি ভালকে যদি শিক্ষিত কৰি তোলে কেৱল যে চাকৰি ওপৰত তিত্তি কৰি দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰি সেইটো টো কথা নহয়, সেই সিহঁতে যদি ভালকে শিক্ষা দিয়ে কেতিয়াবা সেই ল'ৰাটো বা ছোৱালীজনীটো তো ব্যৱসায় ভিত্তিতটো কিবা কিবি জ্ঞান অৰ্জন কৰিব পাৰিব আৰু তাৰ ভিত্তিতে কিন্তু সিহঁতে আৰ্থিকভাৱে সফল হ'ব পাৰিব নে তেওঁ কি কয়?
ম-ম-মই এইটো কৈছোঁ যে তো এতিয়া ধৰি ল তো আগৰ দিনত ধৰি ল দুশ আঢ়ৈশ আছিলে হাল বোৱা বিঘা
অ'।
হয়নে, এতিয়াতো ধৰি লও দামটো বাঢ়ি যোৱাৰ লগে লগে তিনিশ চা-চাৰে তিনিশ চাৰিশ তেনেকুৱা হৈ গ'ল নহয় জানো। এতিয়া মানে মানুহবোৰে এফৰ্ড কৰিব নোৱাৰা হৈ গৈছে বস্তুটো গম পাইছা নাই আৰু মানে যদি চা ত' এতিয়া সেই মানুহজনে ত' এতিয়া হাল বোৱাব পৰা নাই হয়নে।
হয়
আটাা তাৰ ল'ৰা তোক কেনেকে শিকাব যে তই খেতি কৰ বুলি ত সি য পঢ়ি ন চাকৰি পঢ়ি শুনি তই চাকৰি এটা কৰ ভালকে থাকিবি তেনেকে হেটো কি হেটো জ্ঞানে দিব ন।
নহৈ নহৈ মই ইাৰে পঢ়োৱাৰ লগতে মানে খেতি জ্ঞানটো দিব লাগে এতিয়া আমাৰ এই দৰিদ্ৰতা মূল কাৰণটো কি আছে প্ৰথম কথাটোতো দৰিদ্ৰতা মূল কাৰণটো শিক্ষা নাইকিয়াতটো প্ৰথমেই কাৰণ। কিন্তু শিক্ষা নথকা স্বত্ত্বেও বহুত মাক বাপে বা মাক বাপেকে মানে ল'ৰাটো বা ছোৱালীজনীক এই খেতিৰ বিষয়েও মানে নিশিকায় বা বেলেগ ঐশ্বিক বিষয় খিনি নিশিকায়। নিশিকোৱাৰ ফলত ছাত্ৰ ছাত্ৰীএইফালেটো শৈক্ষিক বিকাশতো নহলেই শিক্ষা লাভ কৰিটো চাকৰি লব নোৱাৰিলেই। সি আনকি বাপেকৰ নিচিনাকে খেতি কৰিও মানে কেতিয়াবা খাব নোৱাৰিব। কথাটো সেই তেনেকুৱা আৰু যে কেৱল ট্ৰেক্টৰৰ ওপৰত ভিত্তি কৰি যে খেতি হয় সেইটোতো নহয় সিহঁতে যদি গ গৰু এহাল পোৱালি এহাল যদি গোটাই থলে সেই গৰু টোও পাব পাৰিলে হয়
ন আজিকালিতো মানুহে ইমান কষ্ট কৰিব নোৱাৰে ন তো গৰু পিছাততো দৌৰি দৌৰি ইমান হাল বাব যে। তেনেকুৱা কথাই নাই আজিকালি আগৰ দিনৰ মানুহবোৰে তেনেকুৱা কাম কৰিব পাৰে